আহ শুনি আছো
বাকী খোৱা বোৱা হ'ল।
খোৱা বোৱা হ'ল বাও খালোঁ, খালা নাই তুমি?
মই খালোঁ বাকী তোমাৰ কি কৰি আছা।
মই এনেই আজিলো গৰমত শুই আছো কি কৰিব মে গৰম।
মই শুই আছো মই শুই থকা নাই মই গছৰতলত বহি আছো বহুত ধুনীয়া বতাহ মাৰি
মজা বতাহ মাৰে গছৰতলত।
হম
মজা বতাহ মাৰে বোলো গছ
এ নহয় মানে মুখৰ আগত তোমাৰ বহুত ডাঙৰ পথাৰ এখন আছে।
উম
সিহঁত সেই গাতে বহি আছো বহুত ধুনীয়া বতাহ মাৰি আছে একদম।
উম
মুখ আগততে কয়লা এটাও ঘুৰি ফুৰিছে।
বহি পেলোৱা বহি পেলোৱা। বহি বলে মজা হব মানে আৰে সেইটো বনাব নালাগে ৰ'দত দিলে হল ম সিজি যাব মচলা সানি দি দিলে হ'ল।
হম
গোটাকে ৰ'দত দি দিবা।
হম
ধুনীয়াকে ফ্ৰাই হৈ যাব।
তাকে এ তাতে হেৰি এটা কৰিব লাগিব গম পাইছা নাই। এই যে তেলৰ যে টিঙটো যে পাই যে।
অ
এই যে চাৰি চুকীয়া।
অ গম পাইছো অ ডাঙৰ।
সেইটো ভিতৰত ভৰাই পেলাই থৈ বেছি ভাল হ'ব ৰ'দত সেইটো কুলা ৰং কৰি পেলাই সেইটো কুলা ৰং কৰি পেলাই। উম দেৰি যাবলৈ আছে।
দেৰি যাবলৈ আছে।
নহবা আমাৰ ভেন্দি ভাজি নিচিনাও হ'বলে আছে গম পাইছা নাই। নহবা আমাৰ ভেন্দি ভাজি নি নাও হব লাগে।
সঁচাকে।
আমাৰ এইখিনি তুমি যিমান দিন ভাজি থাকিলেও দেৰি নাযায়। তুমি তিনদিন তিনদিন ভাজি থাকিলো নেযায় যেনেকোৱা হৈ গল। আও লাভ হয় তাপা। এই যিমান তেল দিও তুমি সেই কৰিব নোৱাৰা।
এ।
বাকী ভাত কিহে খালা?
ভাত এই তোমাৰ দালি আছিলে। অ তে মাছ ভাজি আৰু তোমাৰ আৰু পিটিকা আছিলে আলু আৰু ডিম এনেকে। তুমি কিহে খালা ভাত?
মই তোমাৰ খালো গুটি আলু, বুটে ভাজিছিলে। তাপাছত পাপৰ আছিলে তাপাছত বুট দালি বনাইছিলে। পুঠি মাছ আছিলে।
হয়
পুঠিমাছৰ নে হেৰি তোমাৰ লাঙিত লাগিছিলে।
অ অ গম পাইছোঁ বো।
তাৰপিছত সে তেনেকে। মাছ এইফালে ৰ'দ দি দিছে যে তোমাৰ গো তে পথাৰত পানীবোৰ শুকাই শুকাই গৈছে। যিডখ যিডখত মানে তোমাৰ পা পানী ৰমা এ ধেৰ মাছ ওলাইছে।
উম উম।
সেইকাৰণে, এয়া মুখৰ আগত ব্ৰইলা এটা ঘুৰি ফুৰিছে সেইটোকে খাও বুলি ভাবিছো।
বধি দিয়া।
হম। অ বইলা দৰে বোলে বইলা দৰে বোলে চকুৱে নেদেখে।
অহ অন্ধ নি? অন্ধ বইলা নি?
অন্ধ অন্ধ খুকুই কণা। দিনত নেদেখে ৰাতি দেখে।
উম তেখেত সেই নি মহাভাৰতৰ সেই নি বাও।
এ তাকে এ সেই ধিত ৰাষ্ট্ৰ। মেজাই ঘাট যাও
সেকিতা নেদেকে। বাকী এইফালে জিলা ফালে কেতিয়া আহিব?
জিলা ফালে ঘৰতো ঠিক কৰিবলৈ যাম তোমাৰ উ সঠিক কে মই পঁচিছ তাৰিখে। ইনে ঘৰটো ঠিক কৰিবলে বিছ তাৰিখে যাম। ঘৰ পোৱাই নাই নহয়। তোমালোকে বিচাৰিয়ে দিয়া নাই। এ তোমালোকৰ বাঁটো আছে নাই বাও?
তুমি কালি কুন্দন ফালে থকা লগৰটোৱে নাম্বাৰটো খুজিছিলে। অ মানে মালিকৰ তাৰপিছত তাৰ লগৰ থাকিব পাই চাগে। তুমি কন্টেক্ট মানে আগতীয়াকে সোধা মেলা কৰা আকৌ।
তুমি নম্বৰে নিদিয়া মোক।
তুমি তুমি সুধিবলে তুমি উৎসাহে হোৱা নাই। মই তোমাক আজি দি দিম বাও তুমি ফোনটো কৰিবা।
তোমাৰ টোৰ। নহয় আও আছে দেই তোমাৰ আও দুটা পাতি থৈছো বাও দেই মানে। তোমাৰ এনেকে টিং থকা নহয় আও মানে এনেকে ওপৰৰ ফালেও মহলীয়া নহয় কিন্তু মানে এই এনেকে মানে শৰ্ট
আৰু তুমি সেনাখন কওঁতে কৈছিলা এটা আছে বুলি কিন্তু দূৰ হ'ব। মই বোলো তাপা অহা যোৱা কৰিব বুলি ভাবি আছো।
নহয় নহয় নহয় এতিয়া ওচৰতে এটা পাইছো এনেকে মানে তোমাৰ ধৰি লোৱা এনেকে ওপত টিং টো নাই যেনিবা কিন্তু ওপৰ ফালে বন বহে মানে পিছলে কিন্তু এতিয়ালৈকে ব শুনোৱা নাই তলতে পাঁচটা ঘৰ আছে মানে এনেকে তোমাৰ দুটাটা থাকিব পাৰি আৰু
আহ
এতিয়া তোমাৰ দি থৈছে
কে ভাল ওচৰত পালে তোমাৰ ভাল তোমাৰ কষ্টতটো কমিব বহুত কষ্ট হ'ব নহব ইমান গৰমত এ গৰম থাকিবই নোৱাৰ অগস্থো
সেইডোখৰ পৰা সেইডোখৰ বিদ্যালয়লৈ নাযাও দূৰ হলে ইয়াৰ আৰু যোৱা নহ'ব
আৰু যোৱা নব তাত যে যাবলৈ একদম মনে নাযাব
তাকে
তাকতো ভাল হ'ব আৰু তাত এই তোমাৰ এই হাৱাতো খাব পাৰিব আও
হম
তাৰমানে তাৰ হাৱাটো মজা যে পৰিৱেশটো
অ তাৰ পৰিৱেশটো ভাল বাও
পৰিৱেশটো হয় সেইটো আশাতে যাবা আও
তাকে হেতু আশাতে যাব লাগিব নাই দাদা ঘৰৰ ওচৰতে যে
সেইটোৱে কিন্তু তাত থকা যে আগৰ চব নে খেলি মেলি হ'ল যে নাই
এ নাই চবেই খেল মেলি হৈ গ'ল চব খেলি মেলিয়ে হ'বগে গম পাইছো আমাৰ চব খেলি মেলি হ'ব আকৌ মই এতিয়া আহিছো সিদিনা ইমান খোপা বস্তু দাঙি পাৰি আকৌ তালে নিও আকৌ তাত চাইমা থাকিব পেলাই আকৌ তালে নিও আকৌ তাত চাই ছমা থাকিব পেলাই আকৌ ইয়ালে আনো
তাকে তাতে দি দিব পাৰা সেনেকোৱা সেইটো ৰুমতে থাকিব অহা যোৱা কৰিব পাৰি ন
মোক মোৰ বিদ্যালয়খনে নচোৱাই আছে মই নাচি আছো
চবকে তোমাক বুলি নহয় চবকে নচোৱালে আমাকতো এসময়ত নচোৱালে তেতিয়াও নচোৱাই আছে
উম উ তোমাক কি বিদ্যালয় নাচনী বনাই দিলে নিে
নাচনী মানে লগত ঢুলীয়াও বনাইছে
হল নিজে ঢুল বজাব লাগিব নিজে নাচিব লাগিব এনেকুৱা নাজান নিজে ল যাই নিজে নাচায় কম নাচনি নাই আৰু তাকে বহকেইটাই নাজ নাই হাতকেইটা এটা যে
হাতকেইটা ধুলবলৈকে যা ভৰিকেইটা ভৰিটোৱে মাথাটো নাচো আৰু হাতটোৱে ধুলব যাওঁ
অ তুমি মাথাহে নাছা
উ হ আহ
তাতো এনেকে এনেকে আগৰ পিছলৈ কৈ গৈ মনত যে নাই অনুবতো যে নহা উব গানটোত কিন্তু মজা হেৰি এটা দিয়ে আকৌ ন
মজা মানে
ভাল দিয় ত এই যে কাকা কাকা কাৱৈ দিলিকা সিহঁতকৰ কম নাচিছো নেকি মালিক মালিকে যে আহি যে গালি লে যে আমি যে গমেই নবা আৰু নাচিছে চাউড শব্দ আৰু ডাঙৰ কৰিছেহে মালিক বাহিৰে ৰখি আছে ভিতৰত গোটেইটা ৰখি আছে এ নাচি আছে তাৰ পিছতে দজা খুলি যে
বৰ্দে টপটকালে এটাৰ পিছৰে ফুলি দিছো গবেই নাপাওঁ কাম ইটো মাৰ সেইটোৱে নুশুনে
বহুত খিনি কাহিনী হৈ গ'ল তাৰ মাজতে দেখোন মালিক ৰখি থাৰ কাৰণে দেখোন তোমাৰ সেই কেমেৰা মেনেও নাছিল ইলে
আহ হ অ অ
হ হ হ।
অ এইটো ওলাই গ'ল ন মালিকপা।
আহ।
উম্।
তাকে ভাল ফূৰ্তি অলপ হ'ল কিন্তু দেই।
ফূৰ্তি হ'ল বাও য'তে য'তে গৈছো ততে ফৰ্তিও হৈ যাব কোহোৱা নহয়।
নাই মোৰ তাত তুমি তুমি নেজানে ইমান তটা ফূ্তি হোৱা নাছিলে তুমি যোৱাৰ পৰাে উৎপাতটো বেছি হৈ গ'ল, তুমি যোৱা পৰা সদায় গালি উনাাৰ নিচিনা হল মই, সদায় গালিনি ওল লোৱাৰ নিচিনা হল একগ
সদায় হয় আৰু দ সদায় থাকে আৰুটো উৎ মই আৰু মই থাকো এদিন দুদিন নাথাকো যিদিনাখননেো থাকো সেইদিনাখনো উৎপাত। সাঃ
অ এসপ্তাহ মান ক'ৰবাত চৈ মেলি ওলাবহি সেইদিনা আকৌ গোটেই টালি টোপোলা লৈ একেবাৰে সন্য বাহিনী লৈ আহিব একেবাই।
আকৌ আকৌ দুদিন দুদিন ন থাকিম আকৌ তিনি ন মনা আহিম আকৌ ইমান উৎপাত।
এই কুন্দনত থকা ল'ৰাটোৱে উৎপাত নকৰে তাত আহিলে উৎপাত কৰি দিয়ে।
সেই টোএ
তাকে ভাল লাগিছিলে আৰু তালৈ গৈ এই সি সেইদিনা ৰাতিও ভাল লাগিছিলে। দালিত যে মই নিমখ তিনিবা দিলো।
কোন দিনাখন?
কেলে মনত নাই দালি নে কবি বাঢ়ি যে নিমখৰ হেৰিৰ কাৰণে খাব নোৱাৰিলে পেলাই দিলা যে
অ দোকানৰ পৰা যে হেইৰি লৈ আহিছোগে যে
কি আনিলা গে?
এ এদিন যে আমি যে দোকানৰ পৰাজাত তুমি মই যে চিপছ আনিছিলো যে কেতিয়া আনিছিলো?
এ সেইটো নহয় মই যে এই কুন্দন দা তাত যে
অ সেইদিনাখন
এই চৈধ্য ফেব্ৰুৱাৰী খাবলৈ মাতিছিলা যে
গম পাইছোঁ গম পাইছো আহ।
হাই সিদিনা।
নিজে দু দুইটাৰ পৰা খাই বৈ ৰেডি ৰাতিপুৱা আমি পৰা নিমখ ভাজি এ কাৰাত নিমখ পাইছো হ'লেও খাই থয় হ'লেও খাই যাব।
বুকত আমি কেইটা গম পাইছা ন। কি খালো নিমখে খালো নে কিবাই খালো একো গমেই নাপাও মই আনকি নিমখ আৰু লৈহে লৈছো।
মই মানে মই মই সজাই মই শুই আছো খাম খাম বুলিয়ে থাকিলো মই তেনেকে শুই দিলো নেখালো।
মই এদিন কেলে পানী বটল এটাকে চাই চাই শুই থকা নাই ন উঠি আহি পানিও খাব নোৱাৰিলো পানী বটলটে চাই চাই থাকিলোঁ। টেবুল খনতে যে পানী বটলটো আছে পানী খাম খাম কে খাম খাম কে পানী বটললৈকে চাই শুই থাকো নে গ'ল মই।
আ ম ৰাতিপা যিটো মানে তোমাৰ মোৰ লগৰটোৱে মই গৈছো হা।
উম্
মানে পাকঘৰলৈ গৈছো গৈ পেলাই পুৰা বি চ উিয় চোপ দুইটাই খাই আছো নিমখ যে। গাই আছে লাগিলে এইফালে ইমান নিমখ দিব নাছিল হ'লেও খাই আছো মানে। বনাম গাই আছো বোলে ইমান নিমখ দি খাব পায় নিকি নোৱাৰি নহয়।
কিন্তু কিন্তু আমি দুটাই আকৌ ধুনীয়াকে খালো আকৌ।
এ তেতিয়া নিমখটো কম ৰাতিপুৱালে নিমখটো বাঢ়ি যায় মানে।
মোক ল'ৰা এটা কৈছে দেই যি নহওক ভাতকেইটা ভালকে খাব পাৰিলো। ধুনীয়া বনাইছা দেই বোলে।
আৰু খাইছেও খাইছে মুখৰা পাতি পাতি খাইছে আপোনোকে
অ তোমাৰ কথা পাতি দিয়ে খাইছো আমি এ গমেই নাপালো। কথা পাতি পাতি আৰু ভাত ৰাতি তিনি টা বজাত খোৱা ভাত ক'ত গম পাবা নিমখেনে তিতা হৈছেনে মি
সেইনাখন সেইনাখন আমি কোন কোন আছিলো সেইনাখন আৰু এজন আছিলে তুমি নাছিলা নেকি
তাৰ আগৰ কিন্তু হেতাখন ভাল লাগে আকৌ দেই বহুত দীঘ'ল কেৰাহিও একেবাৰে তোমাৰ ভাগ ভাগ
সেইনাখন কি হল গম পোৱা নাই ন তাহাঁতৰ মত আছিলো হা
উম
টা অৰ্ডাৰ সোমাই দিছিলেছত আৰু মানে কু দণ্ডাৰ হ ও কোনোবা লগৰ এ ঘৰ মানুহ আহিছে আৰু এ ঘৰ ঘৰ গাঁৱৰ আহি পেলাই গাড়ীত আহিছে মই ভাবিছো মোক মাতি মাতিলৈ গ'ল তললে তললে গ'লো গৈ বোলে তোমাৰ এই গৈছিলে মই ভাবিছো লগত চাগে এহতৰ ৰুমলৈ আহিব চাগে থাকিবলে গাড়ীতে উঠাই লৈ গুচি গ'ল নহয় লৈ পেলাই ক' কত পোৱালৈকে পাত্তা নাইছে ৰাতি বহুত দুটা তিনিটা মান হৈছিলে আকৌ টমটম এখন বুক কৰি গুচি আহিলো।
অকলে আহিলা নে
যিয়ে মই
অ সিয়ে
তাৰপিছত আহি পেলাই পূৰা ভাত মানে বহুত দূৰ বহুত ভিতৰত
নি পেলাই মেকুৰী পোৱালি এৰা দি এৰিদিলে মানে
তাৰ দাদাক এটা ওঁ আহিছে য দদায়েক হোটেল এখন আছে নিজৰ হোটেল তাত গৈ পালে তাত গৈ তাতে থ আজি তাত ইয়াতে থাকা যাব নালাগে ইয়াতে থাকা
নিলে নিলে মেকুই পোৱালি এৰাদি এৰিদিলে
উ আকৌ অটো এখন বুক কৰি গুচি আহি পেলাই তিনটা বজাত ভাত বনাইছে চাৰিটা চাৰে চাৰিটা বাজিলে তাৰপিছত শুই থাকিলো
তাকে এনেই ছাগলী খালে গৰম উঠে নাই
ছাগলী খালে গৰম ইমান নুঠেচোন
গম নুথে নি গম নুথে যদি খাব পাৰি ন এ আছে মানে মোৰ মুখৰ আগতে এটা ৰখি আছেহি
অ হ উঠাই দিয়া নি
তাতে লগতো ভাগৰ খাই দিব পাৰি মানে আপত্তি নাই
এ অকলে নোৱাৰিবা মাতিবা মোকো
হে
অকলে নোৱাৰিবা খাবলৈ মাতিবা
আহিবা আহিবা
উম
উ গৰম নুঠিলে খাব পাৰি নহবা ঢেৰ গৰম উঠে বোলে
গৰম উঠে বাৰু ইমান নুঠাও নহয়
এ এনেকে ৰ'দত একদম ধুনীয়া পথাৰ মাজত ৰ'দত বহি একদম ৰঙালাও ভাজি তাত ব্ৰইলাৰ মাংস দি পেলাই বা গাহৰি মাংস দি পেলাই একদম বিজলকীয়া চাৰিটা পাঁচটা দি পেলাই উম খাবা আৰু তাৰ আগত তাৰ আগত প্ৰথমতে কঁঠাল এটা খাই ল'ব লাগিব
প্ৰথমতে প্ৰথম প্ৰথমতে কঠাঁল এটা তাৰপিছত তোমাৰ এই ৰঙলাও লগত হাঁহ এটা
নাই এই ধুনীয়া
ৰঙালাও চবজি ৰঙালাও পিটিকা ৰঙালাও ভাজি
একেবাৰে জমেও ৰাখি থব তোমাক
পাইলে তুমি শুনিছানাই শুনিছানে ঐ ঐ বিশ্ববাসীয়ে মত তত
মাৰাঠী চা ইউ বিশ্ববাসী মাদাৰ টেৰেছাৰ এই উদাৰ মানৱতাদ। দৃষ্টি ভংগীৰ বাবে তেওঁ
ইউ। উম বিশ্ববাসীয়ে মাদাৰ টেৰেছাৰ সেই উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰ বাবে তেওঁলৈ যাঁচিছে বিভিন্ন সন্মান আৰু পদবী
আ